হা ছাৰ।
আ চ ভালো আছ ভালেই আছে নে?
হা ভালেইতো আছো, কওঁক। কিবা কব
তাৰমানে আপোনাৰ আহ আপোনাক ফোন মাৰিলো। তাৰমানে আজি আপোনালোকৰ ভ্ৰমণ বিষয়ে আমি। কথা পাতিম। আপোনাৰ সমোয় আছে নে শুনিবলৈ। আহ ভ্ৰমণটো বুজি
অ', বুজি পায়।
অ', আপুনি কৰবা ভ্ৰমণ কৰিছিলে নেকি আগতে।
আকৌ ততো বেছি কৰা নাই অলপ চলপ কৰিছিলো গুৱাহাটীত এবাৰ গৈছিলো।
অ', গুৱাহাটীত
ইফালে ইফালে ৰশিক বিল গৈছিলো।
অ', এ ৰছী বিল টো আপোনাৰ ঘৰৰ পৰা কিমান দূৰ হয় এইটো?
ঘৰৰ পৰা পোন্ধৰ ষোল্ল কিলোমিটাৰ মান হ'ব।
অ, এইটো পশ্চিমবংগৰ ৰাজ্যত পৰে না, হয় না? হয়, হয়, হয়। অ, তাতে
তাতে দেখিব পৰা আহ বাঘ আছে, হৰিণ আছে
অ'
অ'হয় নেকি।
তাৰপিছত এই যে কুম্ভী
কুম্ভীৰ হ কুম্ভীৰ সেইটো দেখিব পায়।
অ' ময়ুৰো দেখিব পাৰি তাতে বাঘ বাচটা
হয়। পিছতে অজগৰ দেখিব পায় তাতে
অ' অ' তেনে আছে মোটামুটি ভালেই বস্তু দেখিব পাৰি না অ' অ' টো কি আপুনি তাতে যে গৈছিলে সেইটো নিজৰ গাড়ী লৈ গৈছিলে নে ভাড়া গাড়ীত
নহয়, নহয় তাতে গৈছিলোঁ মানে বহুত দিন আগত মই গৈ গাড়ী চলাইছোঁ না। সেই সময়ত স্কুলৰে ভাড়া লৈ গৈছিলোঁ। স্কুলত পিকনিক গৈছিলে স্কুলৰ পৰা
স্কুলৰ পৰা। স্কুলৰ পৰা গৈছিলে, তেনেহ'ল বহুতো ল'ৰা ছোৱালী আছে ষ্টুডেণ্ট মানে ছাত্ৰ ছাত্ৰী আছিল। অ' সিহঁতে তোৰ বহুত আনন্দ কৰিছে।
উম, আনন্দ কৰিছে সৰু সৰু ছো ল'ৰা ছোৱালী গৈছে না বহুত আনন্দ কৰিছে সিহঁতে তে
তোৰ আপুনি যে গৈছিলে কেনেকুৱা লাগিছিল মানে আপোনাৰ মনতটো ভাল লাগিছিল।
হয়, ভাল লাগিছে, ভাল ভাল লাগিছে, আমাৰো ভাল লাগিছে।
অ তেনেহলে তো আপুনি হয়তো আপোনাৰ ফেমিলিতো লৈ যোৱা নাই।
নহয় নহয় ফেমিলিটো লৈ যোৱা নাই এতিয়াও লৈ যোৱা নাই।
অ আপোনাৰ ফেমিলি আছে ন?
আছে আছে।
হয় তেনেহ'লেতো ফেমিলী লৈ যাব পাৰিবনে নাই?
পাৰি ফেমেলি লৈ যাব পাৰো।
অ তেনেহলে আপোনাৰ ফেমিলিৰ মানুহখিনি আপুনিওতো দেখি আহিছে আপোনাৰ ফেমিলিটো দেখাব লাগে। ভ্ৰমণ কৰিলে হয়। ভ্ৰমণ কৰিলে আচলতে আমি বহুত বস্তু শিকিব পাৰোঁ। দেখিব পাৰো শিকিব পাৰো। যিবোৰ বস্তু আমি কিতাপ কিতাপত পাওঁ সেইবোৰ বস্তু আমি নিজ চকুৰে দেখিব পাৰো হয় ন? তাৰপিছত গুৱাহাটীত যে আপুনি গৈছিলে কলে গুৱাহাটীত কি কি বস্তু দেখ
গুৱাহাটীত গৈছিলো এইটো বহুত দিন আগত গৈছিলো। পাঁচ সাত বছৰ আগত মান গৈছিলো ই মানে যাই খিনি এনেই গৈছিলো গুৱাহাটীত ঘূৰিব। কাৰণে, উম দুই তিনজন মান আছিল সিহঁতে কলে
হয়।
দুই তিনিজন আছে সি হলে কলে চল যাই ঘূৰি আহোঁ
অ কোৱা অ তেনেহ'লেতো তাতেও জীৱ-জন্তু আ
অ' দেছো। তাতে বহুত ডাঙৰ ফিল্ড আছে সেইটোত। তাতত পুৰা ঘূৰিব পৰা নাই, অলপমানো ঘূৰিছোঁ।
অ' - অ', হয় এদিন তেনেহলে সময় কৰি যাব লাগে। আমালোকেও গৈ আছোঁ। এইটো অহা মাহতে অহা মাহতে প্ৰ
অহা মাহত
অ' অহা মাহত মানে আমি যাবলৈ মন মেলিছো। কিন্তু আপোনালোকে যদি যায় তেতিয়াহ'লে ক'ত গ'লে ভাল হ'ব সেইটো আপুনি কওঁকচোন অলপ। কিবা আপোনাৰ ঘৰৰ- ঘৰৰ- ঘৰৰ ওচৰত আৰু - আৰু কিবাকিবি
আমাৰ ঘৰৰত মানে কি মানে ফেমিলি পৰা না উ বহুত কেইদিন আগত পৰা ফেমিলিৰ পৰা কৈ আছে কি ৰায়মনা পাৰ্ক আছে। বতৰ সন্মুখতে। তাই মানে পাৰ্কত লৈ যাব কৈ আছে। সেইটোত- সেইটো যোৱা নাই সেইটো যো হয়, সেইটো সে- তাতে যোৱা নাই। তাতে কিবা কি আছে, ছাৰ আপুনিতো গৈছিলে নে
আ- মই - মই গৈছিলো আ তাতে আছে ভালে খিনি বস্তু আছে। আপুনি এ গ'লে দেখিব পাৰিব। অ যিটো ৰায়মনা নেচনেল পাৰ্ক আছে ন
হয় - হয়।
তাতে গ'লে আপুনি এই জীৱ জন্তু বিলাকে দেখিব পাৰিব আৰু লগতে মই পাহাৰ যিবোৰ আছে আমাৰ যিটো পাহাৰ পাহাৰে সেইবোৰো দেখিব পাৰিব। আৰু যিটো যে ৰায়মনা নেশচনল এ ৱাটাৰ পাৰ্ক এটা হ'ল
হয় হয়।
এই যিটো ৱাটাৰ পাৰ্ক হ'ল, তাতে আমি গা চা ধুব পাৰো। মানে বহুত সুন্দৰকৈ বনাইছে সেইটো। মানে মই বহুত ঠাইত গৈছোঁ, কিন্তু সেইটো সে টোৰ ভিউটো বেলেগ।
তাতে- তাতে আপুনি ছাৰ আপুনি ফেমিলি লৈ গৈছিলে নেকি?
নহয় নহয় নহয় মোৰ ফেমিলি লৈ যোৱা নাই মোৰ বন্ধু অ' তৰ লগত মানে বাইক দি গৈছিলোঁ।
অ' ফেমিলি লৈ যাবৰ নাই তাতে?
অঁ তাতে লৈ যাব পাৰো
চাৰ
অ'।